নমস্কাৰ।
নমস্কাৰ এ, এটো, কাটি কিনে, বেলেগ বস্তু চাই, চাই থাকিব পাৰিনে।
অ', বেলেগ বস্তু নাজানো কিন্তু, তই শব্দ টো শুনা পাবা লাগব মোৰ, মই কিবা যদি কয় থাকো।
অ', সেইটোতো শুনা পাবা
এ, সেয় বেয়া, মই এতিয়া আমাৰ দ্বিতীয়টোৰ সদৃশ্য যন্ত্ৰটো মানে চাই আছো। কি মজা, মজা পুতলাৰ সেই আছে।
আমাৰ যে নাইয়ে দ্বিতীয়, তৃতীয়। আৰু প্ৰথম। এটা সদস্যও নাই, সদস্য কেইটা যন্ত্ৰ কিটাও নাই। মই কি কৰিম বাৰু।
অ', নাইও টো সেই কৰি থাক, ছবি আকি থাক।
হেহে।
কি মজা, মজা পুতুলাৰ গেম আছে।
অ'।
আমাৰ কিন্তু এটা বস্তু বেয়া, আমাৰ এইকিটা যন্ত্ৰত ইমান মানে পুতলা নাপায়, এটাত বঢ়িয়া, বঢ়িয়া পায়।
হয় নেকি। এ', হ'লেও, যিমান দাম, সিমান দাম হিচাপত, আমাৰ কেইটা বহুত ঠিকে আছে দে হয়নে। হয় নে নহয় ক। হেল্ল'। আৰু তাৰ ভাত খাই কি
হেল্ল'।
মোৰ হেই তেতিয়া এটাগিচি এ আহিছিলে। ও মা, বুকু-চোকু কপি গৈছে, ধপ-ধপাই আহিচি। মই বোলো, এই দুই নম্বৰটো যাবা লাগিলে হৈছে।
মই হেল্ল', হেল্ল', এ মাততো কক গ'ম পাইছোঁ কিবা এটা হৈছে। সেই টো কাৰণে আৰু চালা
অ', নহয় মানে কি আমাৰ আমাৰ তাৰ সেইটোত মানে কি বুলি কয় মানে ফোন নাহিলি মানে কাটা যায় কিয়া
কি হ'ব অলপ নেটৱৰ্ক পোৱা জেগাত
আৰু গেল আৰু কাটা গেছি।
আইছি।
আৰু কাটা আৰু কাটা গেছি।
এইবাৰ আইছি।
আৰু।
এইবাৰ আহিছি।
অ', আহিছি দে আহিছি দে বাপ্পা ঐ হা হা
নৰো ইয়ে চেচ ইংলিছত কৈ দে এ হৈছে দে
কি হৈ আছে তোৰ কি হৈছি মানে। উম পাগলৰ দৰে বকি আছ তেতিয়াৰ পৰা পাগলৰ দৰে যিতি বকি আছ।
ভুল লাগি যায় মাজে, মাজে।
উম আৰু অলপমান ইংলিছ কবি নিজৰ মাতৃভাষাটো শিকিবা নৰ তই হে।
ইংৰাজী কব আৰু নেটৱৰ্কটো তোৰ কাটা গেছি। কাটা গেছি।
হা। এইবাৰ আইছি।
অ', আইছে।
আইছি?
আ। কো কিবা কো।
অ', দা কও
কো।
অ', কালি পুথিভঁৰাল যাই কিনে আমাৰ সেই চাবা লাগিব বুুলি চাবা দিছিল কিতাপ এখন।
সেই লগত যাবি তই।
এহঁতৰ লগত মোৰ যাবা ইচ্ছা নাই।
একো নাই দে কাতি মাহৰ কুকুৰটোৰ লগত যাবি। নহলি গাহৰি নাকৰ লগত যাবি।
দৰকাৰ লাগছে মই তাইৰ লগত যাম নাযাওঁ মই তাইৰ লগত।
সেইটো কাৰণে কৈছোঁ কাতিমাহৰ কুকুৰটোৰ লগত যাবি অ', আৰু এটা আছে। আমাৰ সেই কি কয় এইটো তোৰ এইটোক বা আৰু অসমীয়াত কি বুলি কয়। এ ৰ' অসমীয়াত কি বুলি কয়, আমাৰ আমাৰ ইতিহাসৰ সংগঠনটোৰ শকত, শকতকে বগাকে তাই।
এতিয়া অ', অ', অ', অ'।
অ', তাই যে, এ বহুত সেই কি কয় এইতো কি বুলি কম
আহ, বৌ গম পাইছোঁ দে, মোৰ নতুন এইটো অ' ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইলো।
সেইটো, সেইটো ই ইং ইংৰাজী হ'য়। মই সেইটোৱে অসমীয়াত বিচাৰি আছিলো, তই ইং ইংৰাজীত কয় দিলি।
এ একো নহয় দে।
উম, সেই লগত যাবি? তাইৰ লগত নেগেলিওঁ, আৰু এটা আছে ক্ষীনকে চশমা পিন্ধে, তাইৰ লগতো যাব পাৰো।
ভিডিঅ' তোক কি বুলি কয় এ অসমীয়াত?
তোৰ
কি হয়ে, পৰ্দাত যি দেখাই যি।
এ শুন, ন প্ৰথম চ‌ আৰু প্ৰথম চোৱা আছে যি তাই।
এ বাদি চুটি ছবি বুলি কওঁ, চুটি ছবি, মোৰ অন্য এটি ছবি চু চুটি ছবিলৈ, মই আপোনালোকক স্বগতম জনালো।
উম। তই সেতো চুটি ছবি বুলি কলি, নহ'য় নহ'য় ডাইৰেক্ ছবি বুলি কবি। উম, সৰু ছবি।
অ', এ একে দে সৰু চবি, চুটি চবি একে।
উম। দে বাদ দি, বাদ দি, যাবি আৰু কাৰ লগত।
অ' মোৰ হেৰি ত' মোকতো এইবাৰ যাৰ পিছত তই একবাৰ কৰিবি। তাৰপিছত তাই চকৰিতো ঘূৰাই দিবি, মই চকৰিতো ঘূৰাই দিম, তাৰপিছত নতুনকে আহিব, তাৰপিছত আকৌ কৰিম, পাঁচটা চকলেট খাম
আৰু ইতান পাঁচটা চকলেট নাখাওঁ আৰু কালি খাম।
শুনছনে? হেল্ল'।
উ অ', এ একো নহয় আৰু, আহিছি এবাৰ?
অ'।
অ'।
অ', চাহ খালি?
নাই। ভোক লাগচি, খাবা ইচ্ছা নাই।
অ', তোৰো মোৰ নিচিনা, ভোক লাগলি একো খাবা ইচ্ছা নাযায়।
আজিৰ দৰে যদি বতৰটো কালি কৰি থাকে, বিদ্যালয় যাবা বঢ়িয়া হ'ব।
অ' মহাবিদ্যালয় গলি আকৌ শিল বৰষুণ দিবা লাগে, বঢ়িয়া লাগিব।
শিল বৰষুণ অ
উম্।
মহাবিদ্যালয় বোলে বানপানী উঠিল।
একো নাই বঢ়িয়া লাগব সাঁতুৰি সাঁতুৰি যাম।
অ।
উম ক, ক, ক, কিবা ক মনে মনে নাথাকিবি।
আহ কি কওঁ।
ক'
অ' দিনত ভাত কিহেদি খালি?
অ' পাহৰি গেলো ৰ।
পাহৰি গলো ৰচোন। পুথি অধ্যয়ন কৰিছে নে আজি ৰাতিপুৱা।
আজি ৰাতিপুৱা অৰা নাই এতিয়া মানে মই লিখি আছো।
অ, ম, অ, মোৰো আছিলো ৰ লিখিবা ময়ো লিখিম এই সেইৰ
মোৰ আৰু যন্ত্ৰ নাই নহয়, সেইটো কাৰানে লিখিয়ে আছো।
হাতীজী দিছিলে আমাক দ্বিতীয়খন বিদ্যায়ালয়ত।
অ, আহি গিলে লাখাই নাহি গিলে চব গৰ
লৈ যে দিছিল সেই লাখিবা, লিখিবা লাগিব ৰ গোটেই জমা লাগি আছে মোৰ
ৰ, বন্ধত। এইগিলা চব গৰমৰ বন্ধত দেখি
হ'ল আধা আদি গ' লিখি থ যিবিলাক
অলপমান লিকছো, অলপমান লিকছো অলপমান। মানে লাহে, লাহে লিখি আছো আৰু।
অহ। আালি মছ্ৰী ন, কুথা গেইটা পেছে হ
চাব লাগিব।
শশাইনদ নানয়ৰা লাগে মোৰ দিছলা।
আলনে, আলনে
আৰু কিবা দিছে নেকি সংগঠনত।
গেছি
মই এবাৰ আৰু বগা, চগ কৰিবা লাগিল ৰ।
কিয়
এ, সি ভেজ ধৰি আছে না।
উম, কি হ'ব।
সিয় আপি চলিত ধৰে যিহে ফেচ ধৰব।
অ, এ, কিবা একো কবাই ন। একো কবাই নোৱাৰি। কিবা এটা কলে বাপ, পা, এনে কলে। অ, একেলগে কৈছ, তই মোক এনেকে কলি হ'ব, হ'ব। হ'ব। মোনথ
সেয়ে নহয় চাগে, ইমান পেটলাই নহয়।
নহয়, নহয়, নহয়।
এই যিমান
অ'।
এ, এক কিন্তু প্ৰথম প্ৰথম দেখোতে সেনেখিনি ভাবা নাছিলো।
ময়ো মই একদম পুৰা সেই যেন ভাবছো যে একদম। এ, তোৰ যি চৰ্দি যাই যি এ, ছয় দি যায় যি ইংৰাজীত
অ, গম পাইছো দে অ
অ, সেইটো বুলি ভাবিছিলো মই।
মই প্ৰথম পেটলা খেনি যেন ভাবছিলো কিন্তু পেটলাখেনে, পেটলা উল্টা দৌ, দৌতাৰ উল্টা।
হয়, নিকি অ, নাই, মই এ সে বগা, বগা মূলা খানাকা বুলি ভাবছিলো পেল ডাঙৰ বুলি ভাবা নাছলো।
অ, পেটলাক, মই আপিছলি, আপিছলি দৰে ভাবছিলো।
সেইকেই ছবিখন দেখছোন অ, দেখছো দে বাপ্পা ঐ দৌ, দৌতাকে। ছবিকিখনত মই এতানৈ পাহৰিব পাৰা নাই। কি বুলি কঙ উম উম উম দে দে কাট কাট কাট